হেল্ল'?
হয়, কওঁকচোন?
কি কৰি আছে আপুনি?
আছোঁ ৰ'ব, কওঁকচোন?
আপোনাৰ লগত এটি বিষয় আলোচনা কৰিব লগীয়া আছিল। আপোনাৰ হাতত সময় হ'বনে?
হয়, হয় নিশ্চয়। কওঁকচোন?
প্ৰাচীন কালৰ মানুহে কেনেকৈ জীৱন যাপন কৰিছিল আৰু এতিয়া কেনেকৈ জীৱন যাপন কৰে আপুনিও অলপ কব পাৰিবনে?
হয় হয় নিশ্চয়।
হয়।
প্ৰাচীন কালত মানুহে প্ৰাকৃতিকভাৱে প্ৰকৃতিৰ ওপৰতে নিৰ্ভৰশীল আছিল। তেওঁলোকৰ কোনো নিজা ঘৰ দুৱাৰ নাছিল। তেওঁলোকে প্ৰকৃ, প্ৰকৃতিৰ ওপৰতে নিৰ্ভৰশীল আছিল। তেওঁলোকে অঘৰি জীৱন যাপন কৰিছিল আৰু তেওঁলোক কে গুহাত আশ্ৰয় লৈ আছিল।
হয়।
তেওঁলোকৰ কোনো ঠা ঠিকনা নাছিল। তেওঁলোকে হাবিয়ে জংঘলে বসবাস কৰিছিল। আৰু তেওঁলোকৰ কোনো নিজা ঘৰ দুৱাৰ নাছিল।
হয়।
আৰু প্ৰাচীন কালৰ লোকসকলে তেওঁলোকৰ কোনো খাদ্যৰ ঠিকনা নাছিল তেওঁলোকে যিহকে পাইছিল সেইবিলাকে খাইছিল। যেনে ধৰক সিহঁতে গছৰ চৰাই - চিৰিকটি হাবি - জংঘলৰ জীৱ - জন্তুবোৰ চিকাৰ কৰি সিহঁতে নিজৰ ভোক পূৰণ কৰিছিল।
হয়।
আৰু প্ৰাচীন কালৰ আহ লোকসকলে আগ আগৰ দিনৰ লোকসকলৰ যেতিয়া বেমাৰ হৈছিল তেতিয়া তেওঁলোকৰ কোনো চিকিৎসা ব্যৱস্থা নাছিল সেই সময়ত তেওঁলোকে তেওঁল তেওঁলোকে তেওঁলোকৰ মাজতে সমালোচনা কৰি কৰি আহ বেমাৰবোৰ ঠিক কৰিছিল আৰু কিছুমানে সেই বেমাৰত ভাল নহলে মৃত্যু মুুখতো পৰিছিল।
হয় হয়।
আপুনি ই বৰ্তমানৰ বৰ্তমানৰ বিষয়ে অকমান ক'ব পাৰিবনে?
হয় হয় নিশ্চয়। বৰ্তমান মানুহে পকী ঘৰ, অট্টালিকা আৰু আধুনিক সুবিধাযুক্ত চহৰত বাস কৰে।
হয় হয়।
খাদ্যৰ বাবে তেওঁলোকে কৃষি, পশুপালন আৰু বজাৰৰ ওপৰত নিৰ্ভৰ কৰে।
হয়।
আধুনিক শিক্ষা আৰু ব্যৱস্থা বিজ্ঞান ব্যৱহাৰিক জ্ঞানৰ ওপৰত প্ৰতিষ্ঠিত। সকলোৰে বাবে শিক্ষা বাধ্যতামূলক। আৰু বিদ্যালয়, বিশ্ববিদ্যালয়ৰ জৰিয়তে জ্ঞান প্ৰদান কৰা হয়। সমাজত নাৰী পুৰুষৰ সমতা আৰু সকলোৰে অধিকাৰক গুৰুত্ব দিয়া হয়।
হয়, হয়।
আধুনিক যুগত গাড়ী, ৰেল বিমানৰ দৰে দ্ৰুতবেগী বাহনৰ ব্যৱস্থা আছে। দুৰসংযোগ ব্যৱস্থা আৰু ছচিয়েল মিডিয়াৰ জৰিয়তে মুহুৰ্তৰ ভিতৰতে পৃথিৱীৰ এজন মানুহে আন এজন মানুহৰ সৈতে যোগাযোগ কৰিব পাৰে।
হয়, হয়। আপুনি কি ভাবে আগৰ দিনৰ দিনবোৰ ভাল আছিল নে এতিয়াৰ দিন বোৰ ভাল হৈছে?
মই ক'বলৈ গ'লে আগৰ দিনৰ দিনবোৰতকৈ এতিয়াৰ দিনবোৰ যথেষ্ট সুবিধাজনক। আগতে ৰাস্তা ঘাট নাছিল, গাড়ী মটৰ নাছিল মানুহে শিক মানুহৰ শিক্ষা নাছিল। এতিয়া মানুহবোৰ শিক্ষিত
হয়, হয়।
আপোনাৰ কি মতামত আছে ইয়াত?
মোৰো একেই, কাৰণ আগৰ দিনৰ মানুহতকৈ এতিয়া মানুহ খুবেই উন্নত হৈছে সকলো ফালৰ পৰাই উন্নত হৈছে। টকা পইচাৰ পৰা আদি কৰি সকলোতে এতিয়াৰ প্ৰজন্মৰ লোকস অকল যথেষ্ট খিনি আগবঢ়া। আগতে বেমাৰ আজাৰ হ'লে কৰবালৈ যাবলৈ হ'লে এখন যান বাহন নাছিল এতিয়া সেই সুবিধা হৈছে।
হয়।
আৰু প্ৰাচীন কালৰ লোকসকলে যিবোৰ যন্ত্ৰণা পাইছিল এতিয়াৰ লোকসকলে সেই যন্ত্ৰণা বিলাক পোৱা নাই। মোৰ মোৰ হিচাপত এতিয়াৰ লোকসকলে যথেষ্ট খিনিয়ে আগবঢ়া, শিক্ষাৰ দিশতে হওঁক বা আন কিবা দিশতে হওঁক যথেষ্ট খিনি আগবাঢ়িছে এতিয়াৰ লোকসকল।
হয়।
এতিয়াৰ দিনৰ লৰা ছোৱালীয়ে বহুতো ইন্টাৰনেটৰ সহায়ত বহুতো নজনা কথা শিকিব পাৰিছে। নজনা বস্তুৰ বিষয়ে জ্ঞান আহৰণ কৰিব পাৰিছে। আগৰ দিনৰ ল'ৰা ছোৱালীসকলে এইবিলাকৰ বিষয়ে একো জনাই নাছিল, সেই হিচাপত বহু খিনিয়ে ভাল হৈছে বহু খিনিয়ে আগবাঢ়িছে।
হয়।
আপুনি কি ভাবে?
স্বাস্থ্যৰ ক্ষেত্ৰত আগৰ দিনৰ মানুহবোৰ কেনেদৰে আছিল?
স্বাস্থ্যৰ ক্ষেত্ৰত আগৰ দিনৰ ব্যৱস্থাবোৰ একেবাৰে উন্নত নাছিল। কিযনো আগৰ দিনৰ ডাক্তৰ আগৰ দিনৰ চিকিৎসালয়ৰ ব্যৱস্থা নাছিল।
হয়।
কৰবালৈ যাবলৈ হ'ল কৰবাল এজন ৰোগীৰ বেমাৰ হ'লে তেওঁক চিকিৎসালয়লৈ নিয়াৰ আগতে কিছুমান কিছুমান ৰোগী মৃত্যুমুখতো পৰিছিল।
হয়।
সেই হিচাপত এতিয়া বৰ্তমানৰ যুগত বহুখিনি উন্নত হৈছে বুলি মই ভাবো আৰু এই আপুনি কি বুলি ভাবে?
হয়। বৰ্তমান যুগত চিকিৎসা বিজ্ঞানৰ উন্নয়নৰ ফলত যত জটিল ৰোগৰ চিকিৎসাৰ সম্ভৱ হৈছে।
হয়, হয়।
প্ৰাচীন কালত জটিল ৰোগ হ'লে কোনো চিকিৎসা নাছিল। এতিয়া যিকোনো জট টিল ৰোগ হ'লেও মানুহে ডাঙৰ ডাঙৰ চিকিৎসাধিনত চিকিৎসাধীন হ'ব পাৰে। ফলস্বৰূপে মানুহৰ গড় আয়ুস বৃদ্ধি পায়।
হয়।
আধুনিক জীৱনশৈলী অতি ক্ষীপ্ৰ আৰু প্ৰতিযোগিতামূলক। ইয়াৰ ফলত মানুহে সুবিধা লাভ কৰাৰ লগতে মানসিক চাপ আৰু জীৱনশৈলী জনিত ৰোগৰ সন্মুখীন হ'ব লগীয়া হৈছে।
হয়, হয়।
প্ৰাচীন কালৰ পোচাক কেনেকুৱা ধৰণৰ আছিল?
অ', প্ৰাচীন কালৰ পোচাক প্ৰাচীন কালত লোকসকলৰ কোনো ধৰণৰ পোচাক পৰিধান কৰা নাছিল, তেওঁলোকে কেৱল পোচাক হিচাপে গছৰ বাকলি পৰিধান কৰিছিল। আৰু তেওঁলোকে লজ্জা নিবাৰণৰ বাব বেহে সেই গছৰ পাত পোচাক হিচাপে পৰিধান কৰিছিল। তাৰ পিছৰ তাৰ পিছত তেওঁলোকে জানিলে শুনিলে বুজিলে তাৰ পিছত সিহঁতে গ'ম পালে যে অ', বস্ত্ৰ পৰিধান কৰিব লাগে। তাৰ পিছত সেই বস্ত্ৰৰ আৱিষ্কাৰ হ'ল আৰু এতিয়াৰ দিনৰ মানুহেতো সাজ-পোছাকৰ ক্ষেত্ৰত খুবেই
হয়।
উন্নত।
হয়।
আপুনি কি ভাবে?
মইও ঠিক তেনেদৰেই ভাবো।
হয়, হয়।
আপোনাৰ - হিচাপত এতিয়াৰ মানুহবোৰ শক্তিশালী আছিল আছে নে না - প্ৰাচীন কালৰ মানুহবোৰ অতি অত্যন্ত শক্তিশালী আছিল?
মোৰ হিচাপত এতিয়াৰ মানুহবোৰ খুবেই শক্তিশালী, কাৰণ - প্ৰাচীন কালৰ মানুহবোৰে যিবোৰ সুবিধা পোৱা নাছিল এতিয়াৰ লোকসকলে - সেইবিলাক সুবিধা পাইছে তেওঁলোকে বহুতো নজনা কথা - জানিব পাৰিছে -
হয়।
উম, নোহোৱা কথাও - কৰিব পাৰিছে, মোৰ হিচাপত এতিয়াৰ - লোকসকল বেছি শক্তিশালী, কাৰণ আগৰ দিনত - সেই সুবিধাবোৰো নাছিল যিবোৰ সুবিধাৰ কাৰণে তেওঁওলোকে শক্তিশালী হ'ব পাৰিব -
হয়।
আপুনি কি ভাবে?
মই সেই ঠিক তেনেদৰেই ভাবো, এতিয়াৰ মানুহবোৰে খুব - শক্তিশালী সুন্দৰ ভাৱে জীয়াই থাকে, পৰিষ্কাৰ ভাৱে জীয়াই থাকে। নিয়মিত ভাৱে চলি থাকে, সেইকাৰণে - এতিয়াৰ মানুহবোৰ অত্যন্ত শক্তিশালী হৈ উঠিছে। প্ৰাচীন কালৰ মানুহবোৰ অত্যন্ত দুৰ্বল আছিল। তেওঁলোকে নিয়মিত ভাৱে খাবলৈ পোৱা নাছিল, পিন্ধিব পোৱা নাছিল। সেইকাৰণে তেওঁলোকে - এতিয়া মানুহতকৈ তেওঁলোক অত্যন্ত দুৰ্বল আছিল।
হয় হয়, অ প্ৰাচীন কালৰ মানুহবোৰে - ধৰ্মত জাতি ধৰ্মত বিশ্বাস কৰিছিল বুলি আপুনি ভাবে নে?
নাই। মই মতামতৰ প্ৰাচীনকলৰ মানুহবোৰে জাতি ধৰ্মত বিশ্বাস কৰা নাই নাছিল। এতিয়া মানুহবোৰে অত্যন্ত বিশ্বাস কৰে কিন্তু প্ৰাচীন কালত - তেনেকুৱা পৰিস্থিতি নাছিল, মই সম্ভৱত।
হয় হয়।
আপুনি কি বিচাৰে?
অ, মইয়ো ঠিক তেনেদৰে ভাবো, কাৰণ - প্ৰাচীন কালত জাতি ভেদ বোলা বস্তুটো - নাছিলেই, তেওঁলোকে কেৱল - মিলি জুলি থাকিব লাগে, সেইটোৱে জানিছিল আৰু নিজৰ - ভোগ পূৰণ কৰিবৰ বাবে স্বীকাৰ কৰিব লাগে। খাদ্য খাব লাগে সেইবিলাকে জানিছিল।
হয়।
তেওঁলোকেতো প্ৰথমতে - জুইৰ আৱিষ্কাৰো জনা নাছিল পিছত সিহঁতে শিলে শিলে - খুন্দা খাই যে জুইৰ আৱিষ্কাৰ হয়, পিছতহে তেওঁলোকে - গম পালে আৰু তাৰ পিছতহে তেওঁলোকে জুইৰ আৱিষ্কাৰ কৰিলে।
হয় হয় নিশ্চয়।
আ প্ৰাচীন কালৰ মানুহে - ভগৱানক বিশ্বাস কৰিছিল বুলি আপুনি ভাবে নে?
হয় মই জনাত প্ৰাচীন কালৰ মানুহে ভগৱানৰ ওপৰত - অলপ হ'লেও বিশ্বাস কৰিছিল।
হয়, হয়।
এতিয়াৰ মানুহেও কৰে, আৰু ভগৱান যিহেতু আছে পৃথিৱীত চবে জানে। সেইকাৰণে প্ৰাচীন কালৰ মানুহে ভগৱানৰ ওপৰত বিশ্বাস কৰিছিল।
হয়, হয়।
ঠিক আছে বাৰু, আপোনাৰ লগত কথা পাতি বহুত ভাল লাগিল। আপোনাৰ এই মূল্যবান সময়খিনি দিয়াৰ বাবে, আপোনাক বহুত-বহুত ধন্যবাদ।
হয় হয় নিশ্চয় মোৰো বহুত ভাল লাগিল আপোনাৰ লগত কথা পাতি। আ বহুতো নজনা কথা শিকিব পাৰিলোঁ।
হয়, ঠিক আছে তেতিয়াহলে এতিয়া ৰাখিছো আপোনাক বহুত বহুত ধন্যবাদ।
ধন্যবাদ, ধন্যবাদ।
হয়